হেল্ল'অ
অ শুনিব পাৰিছানে?
অ শুনিছো।
অ, অ। অ শুনিছো দিয়া শুনিছো দিয়া বাকী ধৰা কি কয় আছিলো সামাজিক মাধ্যমৰ কথাই পাতি আছিলো ন?
অ সামাজিক মাধ্যম।
উম তোমাৰ মতে ধৰা তোমাৰ মতে মানে অসুবিধাবোৰ কেনেকুৱা কোৱাচোন মানে সামাজিক মাধ্যমত। কেনেকুৱা ধৰণৰ মানে?
তোমাৰ এই অসুবিধা ক'ব গলেতো আছে দিয়াচো নাথাকা নহয় চব বস্তু টোৱে তোমাৰ সুবিধাও অসুবিধা দুটাই থাকিব বাৰু মই তোমাক অসুবিধা খিনি কৈ আছো আৰু। তুমি তাইৰ সুবিধা বোৰো কবা যিহেতু আমি দুটাই বেয়া বুলি ক'ব নোৱাৰো।
অ, হয় হয় হয় দিয়া।
তোমাৰ বৰ্তমান মানে তোমাৰ সামাজিক অ মিডিয়া বা আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হয়।
অ সেইটো হয় দিয়া এইটো মানে এতিয়া নচলে নচলে আমি মানে এদিনো চলিব নোৱাৰো সামাজিক মাধ্যমত মানে ব্যৱহাৰ নকৰাকৈ ন।
যদিও ইয়াৰ বহুত অসুবিধা আছে অতি মাত্ৰ ব্যৱহাৰ বহুত সমস্যাই সমস্যা এতিয়া এতিয়া সকলো বস্তুতে তোমাৰ এইটো জড়িত দিয়াচোন অতি মাত মাএ ব্যৱহাৰ কৰিলেটো সমস্যা হ'বই দিয়া।
হ'ব হ'ব হ'ব। সেইকাৰণে সেইটো মানে নিজৰ ওপৰত কথা ন তুমি মানে কেনেকৈ ব্যৱহাৰ কৰিব পাৰা।
তাকে তোমাৰ ছ'চিয়েল মিডিয়াৰ বা আটাইত - কৈ ডাঙৰ অপ অপৰ কেইটা বা তোমাৰ তোমাৰ সেই হৈছে অপচয় সময়ৰ অপচয়। বহুতে ঘন্টাৰ পিছত ঘন্টা মোবাইলত ব্যয় কৰে যাৰ ফলত পঢ়া শুনা কাম কাজ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাটো সুযোগ
নাপায় নাপ কমি যায় আৰু মানে কি হয় সৰু ল'ৰা ছোৱা ছোৱালী হয় দিয়া আৰু চকুৰো মানে বহুত মানে অসুবিধা সৃষ্টি
হয় হয় সেইটোৱেয়ে চকু বুলি নহয় তুমি ভাবাচোন ইয়াৰ আন এ এটা ডাঙৰ সমস্যা হয়, হয়। ইয়াৰ আন এটা ডাঙৰ সমস্যা হৈছে তোমাৰ আ অহা আহশক্তি ই মানে বহুত চাই থাকা এনি টাইম বস্তুটো চাই থাকে। ব্যৱহাৰ ব্যৱহাৰে মানসিক চাপ তেওঁক হতাশা আৰু টোপনিৰ সমচিক সমস্যাৰো সৃষ্টি কৰিব পাৰি। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগৰ আৰু পক্ষেপৰ ওপৰত ইয়াৰ বিৰোপ প্ৰভাৱ পৰে।
পৰে পৰে আৰু মানে এতিয়া কেনেকুৱা হৈছে? অ দিয়া এতিয়া কেনেকুৱা হৈছে তুমি কেতিয়াবা এতিয়া সৰু ল'ৰা ছোৱালীক ধৰা ব্যৱহাৰ কৰিব নিদিলেও নহয়। কেতিয়াবা কেতিয়াবা শিক্ষাৰে বস্তু চাব লগীয়া হয় পঢ়া পঢ়া শুনাৰ কাৰণে। কিমান বস্তু মানে আজিকালি সামাজিক মাধ্যমৰ দ্বাৰাই শিকিব পাৰি ন? তেনেকুৱা আৰু অ সেইটো মানে বেয়া কামত ব্যৱহাৰ কৰিব নোৱাৰা আৰু মানে কি মোৰ মতে মাক দেউতাকে মানে চকু দিব লাগিব আৰু। ফ্ৰিৰি ল'ৰা ছোৱালীক যদি দিয়া আৰু ফোনৰ অ ফোনতটো হাতত দিলে চব।
কয় কি জানানে আহ বিশেষ শেষকৈ তোমাৰ চচিয়েল মিডিয়াত ভোৱা খবৰ বহুত যায়
অ সেইটোতো মই ক'লোৱেই বাৰু ভুৱা ভাষাৰ বহুত প্ৰচাৰ হয় মানে আৰু মানে কি সামাজিক মাধ্যমৰ আসক তিয়া হয় দিয়া মানুহে ই শাৰীৰিক স্বাস্থ্যটো নেতিবাচক প্ৰভাৱ পেলাই মানে শৰীৰৰো মানে বেমাৰ আজাৰো হ হৈ যায় মানে মূৰৰ মূৰৰ বিষ হয়
হয় হয় তোমাৰ ফুল তথ্য ত্ৰি ত্ৰ গঠিত বিয়পি পৰে ইয়াৰ ফলত সমাজত আহ বিক্ৰান্তৰ অ শান্তিৰ সৃষ্টি হ'ব পাৰে আৰু আৰু এটা কথা কি জানানা বিশেষ কৈ চবতকৈ ডাঙৰ সমস্যা হৈছে যিটো আমি চকুৱে দিয়া নাই সেইটো হ'ল তোমাৰ গোপনীয়তা এতিয়া তোমাৰ গোপনীয়তাৰ সমস্যাও এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ ব্যক্তিগত তথ তথা চোৰি অ চৰি অনলাইন অনলাইন আৰু অন লাইন মানে তোমাৰ বহুত চুৰি হয় অনলাইন
চুৰি হয় হয় এতিয়া তুমি কিছুমানে যে নিজৰ ঘৰৰতোৱে দেখাই দিলে বা কি আছে মোৰ কি নাই সকলো গোপনীয়তাবোৰ দেখাই দিয়ে ন আজিকালি সেইকাৰণে চব সম মানুহৰ জুস্থ দুচ হয় দুষ্ট চক্ৰই মানে কি সেইবোৰে চাই থাকে ন সেই সেনেকুৱা হয় অ সকলোবোৰ গম পাই যায় ঘৰত কোন খিনিত ঠাইত কি আছে কি নাই দুষ্ট চকৰ ভাল হয় আৰু মানে এইটো তেওঁলোকৰ সুবিধা হয় আৰু
হয় হয় ঠিকে ঠিকে সেইটো আৰু তোমাৰ কি কৰ চাইবাৰ বুলিয়ে তোমাক মানুহে কৰে ন মানুহক কিছুমানে জি টি কৈ থাকে এখন ফটো দিলে আনকি কিমান কি কথা পাতে বেয়াকে কয় তোমাৰ
তাকে
তোমাৰ চোপ তুমি হয় হয় হয় সেইটোয়ে তোমাৰ এইবোৰ মানে সমস্যা হয়ে দিয়াচোন কিন্তু এতিয়া তোমাৰ নহ'লেওতো নহয় যিহেতু হয়নে এতিয়া আকৌ ল'ৰা ছোৱালী বোৰে যদি তোমাৰ ফেচবুক ইনষ্টাগ্ৰাম আদি ব্যৱহাৰ কৰি প পঢ়া শুনা চাকৰি ব্যৱসায় নক কৰি সেইবোৰে চাই থাকে তেতিয়াটো তোমাৰ এইটো অসময়ৰ অপচয় হবই দিয়াচোন নোহোৱা নহয় হয়নে তোমাৰ আৰু এটা অ বাস্তৱ জীৱনৰ সম্পৰ্কতো প্ৰভাৱ পেলাই বহুতে পৰিয়ালৰ আৰু বন্ধু বান্ধৱৰ সৈতে মুখামুখি কথাৰ পথাৰ পৰিবত তে অনলাইন অধিক সময় কটাই ফলত মানে তোমাৰ পাৰম্পৰিক সম্পৰ্ক দুৰ্বল
এতিয়া আগৰ দিনবোৰত কেনেকুৱা আছিল ন আমি তেতিয়া সৰু আইছিলোঁ মানে এইবোৰতো নাছিলেই আমি এইবোৰ মানে ফোন দেখাই নাছিলোঁ মানে ন এইবোৰ মানে ওম হ'লেও আৰু আমি লগৰবোৰক লগ পাই আমি মাটিতেই খেলা ধূলা কৰোঁ আগত তে তেনেকৈয়ে সময়বোৰ কটাই ন আমিতবোৰ এ চচিয়েল মিডিয়া বা ফোনত কি এইবোৰ দেখাই নাছিলো এতিয়াহে মানে ল'ৰা - ছোৱালীবোৰে তিয়া সৰুৰ পৰা তেওঁ লাৰিছে মানে সিহঁতে আমিতো পোৱাই নাছিলোঁ তেত তিয়া সৰুতে আমি ধৰা কেৰম খেলিছিলোঁ, লুডু খেলিছিলোঁ মানে কি আৰু বিভিন্ন ধৰণৰ কাবাডী খেলিলো, বিভিন্ন ধৰণৰ খেলা খেলি এনেকৈ সময়বোৰ পাৰ হৈছিলে আগতে ন। আজৰি সময়বোৰ এতিয়াতো সেইবোৰ নাইয়ে নহয় নহয় আজৰিতো সকলো মানে মানে ফোনতে মানে সকলোৱে ব্যস্ত হৈ গৈছে মানে খেলা - ধূলা কমি গৈছে যাৰ ফলত শাৰীৰিক মানে ব্যায়াম পৰিশ্ৰমটো কমি গৈছে। তেনেকুৱা মানুহৰ বেমাৰ আজাৰো বৃদ্ধি পাইছে এনেকুৱা আৰু।
সি কলে নহ'ব
তুমি শুনিব পাৰিছানে মোক?
অ শুনিব পাৰিছো।
অ তোমাৰ কথাবোৰ মানে ধৰ দূৰৰ পৰা আহি আছে।
উম, অ তুমি কোৱাচোন মই শুনি আছোঁ।
অ। আৰু মানে আৰু ধৰা কি আৰু খবৰ অ আৰু সামাজিক মাধ্যমৰ এতিয়াতো ব্যৱহাৰ নকৰিলেও নহয় ন। সেইটো কৰিবই লাগিব আমাৰ দৈনন্দিন জীৱনত উম।
বাকী আৰু তুমি কি ভাবা আৰু তোমাৰ মতামত কোৱাচোন?
উম। তোমাৰ কথাবোৰ কথাবোৰ মানে বুজি পোৱা নাই উম।
এতিয়া পাইছানে?
অঁ এতিয়া পাইছোঁ।
এতিয়া পাইছা, তুমি যি কৈছা তাতে মই অলপমান তোমাৰ যোগাযোগ কৰি আছো আৰু দিয়াচোন যোগ কৰি কেনে কাৰণ তুমি যিখিনি কৈছা তাক কে মই কৈ আছো তুমি ঠিকে কৈছা নোকোৱা নহয় কিন্তু তোমাৰ মানে অ চ তোমাৰ ইয়াৰে শক্তিশালী এটা মাধ্যম হৈ গৈছে তোমাৰ এই।
অ হৈছে হৈছে হৈছে।
মানে ইহ ই তোমাৰ ই ব্যক্তি সমাজ শিক্ষা ব্যৱহাৰ আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন ক হৈছে সঠিক আৰু দায়ি ত্বশিলভাৱে ব্যৱহাৰ কৰিলে আমাৰ এই চচিয়েল মিডিয়াটো বহু উপকাৰ সাধন কৰে।
উম হয় দিয়া, হয় দিয়া উপকাৰ অপকাৰ আছ মানুহ মানুহ ঠিকেই কৈছা তুমি নিশ্চয় বাৰু। আৰু কি মানে উপসংহাৰো আছে ন, উপসংহাৰ মানে কি সামাজিক মাধ্যম আধুনিক জীৱনত এটা গুৰুত ত্বপূৰ্ণ ধৰাংশ হৈ গৈছে এতিয়া এতিয়া মানে ইয়াক সঠিক আৰু দায়ি ত্বশীলভাৱে ব্যৱহাৰ কৰিলে জ্ঞান, যোগাযোগ আৰু উন্নয়নৰ ক্ষেত্ৰত মানে উপ উপকাৰ লাভ কৰিব পাৰি আৰু মই ভাবো আৰু এনেকৈ।
হয় হয় হয় আৰু তোমাৰ ধৰা শিক্ষা আৰু জ্ঞানৰ আহৰণ এক সৃষ্ট মাধ্যম হৈ গৈছে ছাত্ৰ - ছাত্ৰীসকলে অনলাইন ক্লাছ শিক্ষা সমূহ ভিডিঅ' তোমাৰ ধৰা ই বুক আৰু বিভিন্ন তথ্য সহজে লাভ কৰিব পাৰি নতুন দক্ষতা শ খাবলৈও সহায় সহায়ক আছে হয় নে?
হয় হয় হয় দিয়া সেইটোতো হয়ে বাৰু মানে কি আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰী বোৰৰ বহুত সুবিধাজনক হৈছে ন। মানে আৰু যেতিয়া কৰোণা কৰোণাৰ সময়ত তোমাৰ তুমি কৰিছা চাগে এইটো। কৰোণাৰ সময়ত যে এবছৰ বুলিয়ে ক'ব পাৰি সকলোৱেতো বিদ্যালয় বোৰ বন্ধ আছিলে তে এতিয়া শিক্ষানুষ্ঠান অ তেতিয়াতো সকলো তেতিয়াৰ পৰাই এইটো বেছি প্ৰচাৰ হৈছে ন সামাজিক মাধ্যমত পঢ়া শুনাতো মানে অ তেতিয়াতো সকলোৱে সামাজিক মাধ্যমতে তেনেবোৰ কৰিছিলে। মানে বিদ্যালয় সমূহৰ তেনেকৈ মানে তেতিয়া ল'ৰা ছোৱালীয়ে আৰু ফোনটোৰ প্ৰতি বেছি আসক্ত হৈ গৈছিলে আৰু এতিয়া। উম কৰোণাৰ সময়ত উম সকলোৱে ঘৰতে বহিয়ে সকলোবোৰ কৰিছিলে বা কিছুমানটো ঘৰতে বহিয়ে মানে এ কি কয় এইবোৰ চাকৰি কাৰণেও মানে ঘৰতে বহি কামবোৰ কৰিছিলে প্ৰস্তুতি চলাইছিলে। ব্যৱসায় বানিজ্যৰ ক্ষেত্ৰতো ক'ব পাৰি তেতিয়াটো কোনো বাহিৰত ওলাবই পৰা নাছিলে।
হয় হয় আৰু তোমাৰ ধৰা বহুতে তোমাৰ বেছি তোমাৰ অ যিবোৰ তোমাৰ দামী দামী বস্তু দামী দামী কৰ্চ শিক্ষাবোৰ থাকেতো আগতে তোমাৰ অলপ অসুবিধা আছিল এতিয়া তোমাৰ সহজতে পোৱা যায়। তোমাৰ চচিয়েল মিডিয়াৰ কাৰণে।
হয় দিয়া হয় দিয়া ঠিকে কৈছা তুমি আৰু আজি কালিটো তুমি চ তুমি সামাজিক মাধ্যমত মানে বজাৰ পাতি কৰা নে মানে কাপোৰ কানিয়েই হওক বা খোৱা বস্তুৱেই হওক?
হয় হয় কৰোঁ কৰোঁ।
অ মানে কি আজি কালিটো কাপোৰ কিনিবলৈও দোকানলৈ যাব নালাগে ন। এইটো কিমান সুবিধা হৈছে ন অ নালাগে নালাগে। চব্জি জলকীয়াৰ পৰা মানে কি আৰু চব আৰু আহেই ঘৰত আহি যায় আৰু মানে তুমি যি লাগে। আজি কালিটো দহ মিনিট পোন্ধৰ মিনিটৰ ভিতৰতে আহে ন ফ্লিপ কাৰ্ডৰ পৰা এইটো কিমান সুবিধাজনক হৈছে। নালোগে নালাগে সেইটোতো বহুত সুবিধা হৈছে উম।
আমি বজাৰলৈ গ'লে ধৰা তোমাৰ আধা ঘণ্টা এক ঘণ্টা লাগিব ইহঁতে দহ পোন্ধৰ মিনিটতে দি যাবই।
যাব আৰু তোমাৰতো বেলেগ খৰচো নাই ধৰা গাড়ী মটৰ ধৰক খৰচ নাই তোমাৰ সময়টোও আহি হ'ল তুমি সেইটো সময় ঘৰত দিব পাৰিলা বেলেগ কামত।
তোমাৰ অ চাকৰিৰ চাকৰি কৰা লোকসকলৰ কাৰণে বিৰাট সুবিধাদায়ক হৈছে।
অ সুবিধাদায়ক হৈছে আমিতো প্ৰায় দিওঁয়ে মানে আমি সেইদিনা চব চব্জি দিলো আৰু আৰু অ মানে। গেলামালৰ কাৰণেও বজাৰখিনি কৰিলোঁ আলু দিলো পিয়াঁজ দিলো আৰু চব্জি মানে নেচেৰা আছে যে নেচেৰা জলকীয়া আৰু তেনেকৈ দি লো নহৰু দিলোঁ পিয়াঁজ দিলোঁ। তেনেকৈ মানে, সেইদিনা দিলোঁ, আহি পাইছে মানে। উম! মানে, এতিয়া ধৰা, ওলাই যাব অসুবিধা হৈ দিয়াচোন! মোৰো কেতিয়াবা অসু সুবিধা হৈ পৰে। উম, উম, এতিয়া মানে, বহুত সুবিধাজনক হৈছে।
ছে।
অ'! আলহী তুমি, আলহী বহাই দিওঁ, তাৰমানে তুমি মানে, মানে বস্তু আনিব পাৰা তাৰমানে।
সেইটোৱে! তোমাৰ চাইয়ে নহ'ব চাগে! তোমাৰ বস্তু আহি পাব। এনেকুৱা হৈ গৈছে। ইমান, জল্দা-জল্দি।
সেইটোৱে, আৰুতো এতিয়া ধৰা, অনলাইনত কাপোৰ বজাৰ কৰিব লাগিব। পূজাই হওঁক, বিহুৱে হওঁক ন'? আৰু সামাজিক মাধ্যমতেই কাপোৰৰ বজাৰ কৰোঁ। তেতিয়া আৰু দোকানীসমূহৰো বহুত টো লোকচানো হৈছে ন'! তেওঁলোকৰো। মানে, যেতিয়ালৈ সামাজিক মাধ্যমত, উম।
যিবোৰ বস্তু উপকাৰ আছে, তাৰে অপকাৰো আছে, ঢেই।
আছে-আছে, আছে-আছে। এতিয়া, দোকানী সমূহত, দোকান বোৰতো খালী হৈ থাকে, পুজাৰ সময়ত। কে কেতিয়াবা বহুত দোকানী, সকলোৱে